অহ
হেল্ল'
কি কৰিছা?
অ মই কাম এটা কৰি আছিলো।
অ কি কাম কৰি আছা।
এয়া কি কাম? মানে কাপোৰ চিলাই আছিলো।
অ হয় নেকি, কাপোৰ চিলোৱা নেকি।
অ কাপো কাপোৰ চিলাওঁ মেচিন এটা আনিচে চব মানে, এতিয়া চিলাইছো আৰু উম, ব্লাউজ চিলাইছো ব্লাউজ কুৰ্তা পেণ্ট এনেকে চিলাইছো।
অ ভালে কৰিছা। মই আকৌ ব্লাউজ চিলাব নাজানো মই চাদৰ মেখেলা চিলাওঁ এই ব্লাউজ চিলাবলৈ নাজানো সেইখিনি শিকা নাই। এনে চাদৰ মেখেলা চাদৰ দহি সেইখিনি কৰো। আৰু
অ শিকি লবা শিকি লোৱাটো ভাল। ন আজিকালি ইমান দাম ব্লাউজ বিলাক চিলাওঁতে আৰু এযোৰ কাপোৰ কোৱে পোৱা যায়, ব্লাউজ।
অ হয় ক ইমান দাম। বাকী তোমালোকৰ মেলা গ'ল,
অ', মেলা' গ'ল।
আহ, যাম ভাবিছিলো যাবই নাপালো। কিবা কিবি অসুবিধা আহিলে আহ ভাল লাগিল নে মেলাত?
উম', ভালেই লাগিলে আহ', ইমান ইমান ডাঙৰ মেলা আৰু ন।
অ', ইমান ডাঙৰ মেলা।
আলহী তুলসীও আহিছে বহুত খিনি। বাঙি আনিলো বাঙিয় মেলা আৰু বাঙী নিলে হবনে বাঙী আনিলো আলহী আহিছিলে। অ', অলপ
অ', আমি অ', এই আমাৰ এশ আশী মেলাতহে যাম আৰু।
আহ',
এই বাঙিয় মেলালৈ লোৱা নহলে অ তুমি যাবা এ ম আমাৰ মেলালৈ এখৰাহী মেলালৈ। উম', লগ পাম তেতিয়া ভাল লাগিব। ৰাতি কিবা অনুষ্ঠান পাতিলে নে নাই?
পাতিছে আমাৰ একদম চুবুৰীয়া আ',
চুবুৰীয়ে চুবুৰীয়ে পাতিছিলে হয়ে আমাৰ সেই এশৰাশী মেলা আৰু বাঙিয়া মেলা এক তাকেই আৰু। একেই, আহ',
আমাৰ মানে মেলাটো যে ডাঙৰ হয় আমাৰ মানে বহুত দূৰ পৰা মানে হেৰি বিলাক আহে নৃত্ৰ শিল্পীসকল। আৰু তেনেকে আমাৰ ঘৰত আহোতে-আহোতে, মানে ছোৱালী এজনী একদম আমাৰ লগত ভাল হৈ গৈছে। তাকে
অ', ভালেই হৈছে দিয়া মিতিৰ মিতি এখন বাঢ়িছে। অ', মিতিৰ এখন বাঢ়িছে। অ', আমাৰ কি আৰু এনেকুৱা সম্পৰ্ক বোৰে ভাল হয়নে?
অ', তাৰপিছত আমাৰ ঘৰতে মানে কাপোৰ কানি সলাই অ', মেকাপ চেকাপ কৰি
অ', হয় দিয়া। ভালে হৈছে।
আহ,
বাকী এতিয়া কি বনালা দুপৰীয়া
দুপৰীয়া কি বনালো মানে আজি একদম সোমবাৰ ব্ৰত আছিলে যে।
অঁ', - অঁ',
দাইল বইল কৰিলোঁ। ভাত কেৰেলা আলু পিতি আহ ', বেঙেনা পিটিকা তেনেকে তাকে আৰু?
অ', - অ', নিৰামিষ খোৱা ন হেৰি সোমবাৰে, অ', আমিও -আমিও মাছো মাংস নেখাওঁ সোমবাৰে এনেই হেৰি খাওঁ আৰু নিৰামিষ খাওঁ।
অহ', সোমবাৰে পালো। বৃহস্পতিবাৰে পালো। এনে বাকী কেইদিনত আমিষ হয়, এই দুটা বাৰত মানে নিৰামিষ
অ', অ, ভালে হৈছে। হ'ব লাগে তেনেকুৱা হয় নে?
অ', কেতিয়াবা তেল অ', কেতিয়াবা তেল চেল নামাৰা বস্তু
অ', তেল নামাৰা তেল চেল নোহোৱাকেও খাব লাগে বহুত বয়েল বয়েলৰ মানে সোৱাদো বেলেগ হয়নে সেইটো সোৱাদো মই আক ভাল পাওঁ বইল খাই মই ভাল পাওঁ।
মাজে -মাজে খাওঁ বাৰ
এই মগু এইটো যে প্ৰসাদৰ মগোতো যে? অ', সেই মগুৰ টো মানে ভিজাই পেলাই যে চকৰ খিনি পেলাই বনাই সেইটো ভাল লাগে।
অ', ভাল লাগে হয়, আমিও খাও তেনেকে খাও- খাও।
আহ',
বইল কৰি খাও কেতিয়াবা মানে ল'ৰা ছোৱালীকো কোৱাত টো ভাল বইল, আজিকালি চব বস্তুতে
আহ', চব এতিয়া ভেজাল এই প্ৰসাদৰ মগুটো আকৌ ভাল লাগে। ফালা মগুটো যে। তেলি মগু দুকে ফালা মগু টো ভাল লাগে বইল কৰি।
ভাল লাগে।
ই মানে ইটো সিটো কিবা কিবি পেলাই দিলে, দালিখিনি। তেতিয়া সোৱাদে সুকীয়া হয়, হয়নে? অমিতা দিব লাগে। উম', ভাল লাগে অমিত ক ত বা ভাত কেৰেলা, পটল, ভোল, অ ভোল জ গাই হওক। দালিতে দি দিলে দালি খিনি মানে পোৱাতো ভাল লাগে মই ভাল পাওঁ। অকনমান আধা পকা নিচিনা অমিতা দাইলত পেলাই দিলে
অ', অ ভাল লাগে মইয়ো ভাল পাওঁ। অমিতাটো যি টি কৰি দিলে ভাল পাওঁ, মানে ভাজিলেও ভাল লাগে, বইল কৰিলেও ভাল লাগে দালিত দি
অ', মাছৰ লগতো ভাল লাগে।
ৰ লগতো ভাল লাগে, সাৰ দি
উম',
মানে ভাল পাওঁ আৰু যি কৰি দিলেও ভাল পাওঁ মানে। তাকে তুমি কি বনালা? তুমি কি বনালা?
মই এ হেৰি বনালো এয়া দালি। দালি বনালো, দালিতে নেমু চেপি পি দিলো গৰম যে বহুত। দালিতে নেমু চেপি দিলোঁ, আৰু পিটিকা বনালো আৰু। আলু পিতিকা ভাতকেৰেলা আছিলে। ভাত কেৰেলা পিতিকা। অ', আৰু মইতটো দালি নাখা মইতো দালিও নাখালোঁ। মই, পানী দিয়া ভাত আছিলে পানী ৰাতিয়ে পানী দিয়া ভাত।
অ', মোৰো পানী দিয়া ভাত খাবলৈ মন গৈ আছে, কিন্তু চৰ্দি জ্বৰ কাঁহ। সেইকাৰণে মানে অ', পাৰা
অ', এই চৰ্দিত আকৌ বেয়া। উম, কিন্তু গৰমত আকৌ মই ভাল পাওঁ খাই।
অ', ভাল লাগে।
াদ
মই এইকেইদিন একেৰাহে খোৱাৰ কাৰণে মোৰ কাহ-চৰ্দি হৈ গল। মানে একেলগে কেইবাদিনো ধৰি খালো যে।
গে অ', পাতল কে কেতিয়াবা খাব লাগে বেছি গৰম হলে। মিঠাতেল অকণ লৈ ল'ব লাগে। পিয়াজ এটা কাটি লব লাগে।
অ', মাছৰ পিটকা অলপ হ'লেতোন আৰু কথাই নাই। গৰৈ মাছৰ পিতিকা, একদম ধুনীয়া মিলি যায়।
পিতিকা। আহ, জুতি মিলি যায় আৰু।
মিলি যায়।
পালে
বৰষুণ নাই, ৰাতিপুৱা বৰষুণ ধৰিছিল এতিয়া পৰা নাই। আহ, নাই এফালেও ধৰিছে, পৰিব ছা চাগে এতিয়া। উ বৰষুণ আজি-কালিৰ বৰষুণ ধৰি
অ', বৰষুণ ধৰিবই নোৱাৰি হয় দিয়া, এই দেখিবা এইফালে কলা হৈ আহিছে তাৰ পিছত আকৌ দেখিবা টিক ফতা ৰ'দ দিছে, আকৌ দেখিবা এই ৰ'দেই দি আছে ছে ইমান আহিলে একে ডপ-ডপাই বৰষুণ আহিবই, কাপোৰ চপাবও সময় নাই তেনেকুৱা হয়। যে' ল'ৰা স্কুললৈ গৈ আছেনে? সি কোন শ্ৰেণীত এবাৰ?
এইবাৰ কৰ পাইছে চতুৰ্থ শ্ৰেণী।
চতুৰ্থ শ্ৰেণী পালে। আহ ডাঙৰে হ'ল আৰু।
আহ কেইদিনমানৰ পিছত আকৌ মেটিকে
অ মেট্ৰিকে দিব। বহি ডেকাই হৈছে আৰু।
ডেকায়ে হল। অ বোৱাৰী পাম আৰু তোমাৰ ছোৱালী
নাই দিয়া তাই সৰু হৈ আছে অহা বছৰ মানে দিম আৰু ইমান সোনকালে নিদিও বোলো
অ তাকে বাকী মেলাত আলহী আহিবনে
আহ মেলাত হ'ব আলহীয়ে ময়ো জাম আৰু কোন কেনেকে আহে আহিব লগৰ আহিব লগৰ চগৰ আমাৰ ভাইটিহঁতৰ লগৰ আহিব আকৌ মোৰ লগতো ময়ও লৈ যাম আলহি এ আমাৰ ইয়া পা হব মেলাত মেলাত আৰু আলহী নহব অ ভালো নালাগে আমাৰ আকৌ ৰাতি নাটক পাতিছে ভাইটিয়ে আকৌ নাটকতো পাৰ্ট লৈছে মানে নাটকো কৰিব যাব লাগিব চাবলৈ গৰমতটো কম কমিলে হয় আৰু গৰমটো ইমান নহয় নহলে হয় আৰু আৰু বৰষুণো পৰিব নালাগে ন মেলা দিনা আমাৰ মেলাত আমাৰ বৰষুণো পৰে নহয় কেতিয়াবা
আহ আৰু আগবেলা হলে একো কথা নাই বৰষুণ মেলা চোৱা সময়ত নপৰিলেই হ'ল আৰু
যাবা মেলা দিনা
অ চেষ্টা কৰিছো চাম বাৰু যাব পাৰ নে নোৱাৰো অ
ভাল লাগিব
অ ভাল লাগিব, নাই মই সেইটো মেলা চাই পোৱাও নাই এশৰাশি মেলা। অ', গোটেইখিনি লগ পালে ভাল লাগিব, তাকে কি কৰিব পাৰোঁ।
ন কৰি
যাম বুলিতো ভাবিয়ে আছোঁ। কি কৰিব পাৰোঁ
অহ।
বাকী এতিয়া কি চিলাইছা?
এতিয়া মই ব্লাউজ চিলাই আছোঁ।
অ', অ'। মোকো এটা চিলাই দিবা দেই। উম।
চিলাব জনা হ'লেই দিম আৰু আকৌ বেলেগ বেয়াকে চিলাই দিলে আকৌ কাচতমা না
অ', সেইকাৰণে ভালকে, ভালকে চিলাই দিব লাগিব।
অ', ধুনীয়াকে ভালকে চিলাব পাৰা হৈ লওঁ, এতিয়া মানে ঘৰৰ মা মানুহখিনিয়ে চিলাইছো আৰু মাহঁতৰ।
অহ, অ', অহ। ভালেই হৈছে, প্ৰথমে অহ হেৰিত অভ্যয়াসটো হয় লওক ন।
অ ভাল হৈছে, পিন্ধিছো বাৰু মই।
তেতিয়া
অহ। পাৰিম।
আজিকালি আৰু মোবাইলতো চাই ল'ব পাৰে ন?
হা, হা?
আজিকালি মোবাইলতো চাই ল'ব পাৰে।
অ পাৰে, ধুনীয়া ধুনীয়া ডিজাইন। বাৰু দিয়া মই অলপ ব্যস্ত আছোঁ, অ', পিছত কথা পাতিম ন, অ', অ' ঠিক আছে।